ঔ কোৱা, কি কৰিছে? এয়াই। এনেই বাগৰি আছোঁ বিচনাত।
আহ,
ফোন-চোন, এ ভাত বনোৱাই নাই আমাৰ।
আহ।
আমি ইমান সোনকালে ভাত নাখাওঁ নহয়।
আহ।
আমাৰ আহৈতা-তিনটা বাজে ভাত খাওঁতে।
অ' তাকে। অ' অ', মই আপোনাৰ ৰাতিপুৱা মানে খোৱা নাছিলোঁ, এই কামবোৰ কৈ থাকোঁতে অকমান ব্যস্ত হৈ থাকো যে, টাইমখিনিও যায়গে তেনেকে। তাপা এতিয়া সেইকাৰণে একে কোবতে খাইয়ে। দিলো আৰু ৰখি এনেই থাকিলো। পিছবিলাকে অকমান এই কামত ওলাই যাব লগীয়াও আছে।
উম ভালে কৰিছা, আমাৰ ৰুটি ভাজি বনালো খালো। তাৰপিছত এতিয়া ভাত বনাম দেৰিকে খাবলৈ মানুহ নায়ে ইহত ইয়াৰতো ভাত খোৱাৰ কোনো টাইম টেবুল নাইেই।
অঁহ তাকে।
দেৰিকে বনাম বনাই পেলাই আমাৰ দুটা আঢ়ৈটা বাজেই খাওঁতে।
হুম অঁহ।
কাম কৰিলো, কাপোৰ ধুলো, ঘৰ মুচিলো। তাৰপিছত এইবিলাক মানে উম চাফা চিকুণ কৰি লৈছো কৰি লৈ গা ধুই আহিছো মোৰ গা ধুই। আজৰি হৈ আহিছো। তাৰপিছত ভাত বনাম আৰু লাহে-লাহে আকৌ এইফালে কামো ঢেৰ আছে নহয় এইফালে মোৰ গাহৰি দুটাও আছে। অ, মই গাহৰি ফাৰ্ম এখন খুলিছো নহয়।
অ ভালেই কৰিছে এইটো বেয়া বি বি নহয়
আমাৰ মানে ঘৰত নহয় আৰু। আমাৰ এই মানে আমাৰ গ মাত পিছফালে মা মে এটা আছে আমাৰ নিজৰে। আমাৰ ঘৰৰ বাউণ্ডৰীত পুহিবলৈ নিদিয়ে অকণমান আঁতৰলৈ আছে মেৰটো। তাতে মই হেৰি দুটা গাহৰি পুহিছো তাৰ পিছত আকৌ হেৰি আমাৰ দাদাজনেও দিছে তেনেকে দুটা। তালো বলো তাত অকমান লাগি ভাগি দিলো কচু কাট কাটি নিদু, কচু কাটি নি, কচু কাটি টি সিজাই কৰি দি থৈ আহিছো। আকৌ তাৰমানে দানা আনিবলৈ মানুহ নাই।
অ', এই হেৰি তুংগু চুংগু দিব পাৰে সেইবোৰ খাই নহয় সিহঁতি।
খাই কিন্তু মানে হেৰি এই হোটেলৰ হেৰিটো ভাল আৰু দিলে। সেইটো মানে একো কষ্ট নাই। কিন্তু আনা মানুহ নাই যে।
অ'।
আনা মানুহ থাকিলে ধৰ আনি পেলাই দিলে কোনো কষ্ট নোহোৱাকৈ খাব পাৰি, এতিয়া আনা মানুহেই নাই। ময়ে কষ্
অ', অ', এই আপুনি হেৰি ক'ব পাৰে এইটো পচলা থাকে যে কলগছৰ
অ', অ'।
সেইখিনিকে যদি সিজাই দিয়ে সিহঁতিও খাই দেই তেনেকে আমাৰ মানে মায়ে আগতে পঢ়িছিলে যে।
উম।
তাৰপিছত তেতিয়া তেনেকে দিছিলে মানে তুঁহগুৰি আপোনাৰ কেজিও বহুত নহয়। তেনেকে আনিবলৈ দিগদাৰ হয় যায় তোমাৰ আপোনাৰ পাঁচ কেজি আনিলেচোন ন'। সদায় বেছি দিন। তেনেকে মোৰ মায়ে কচুও কাটি দিয়ে আকৌ এপ পচলাও কাটি দিয়ে।
হেৰি আমাৰ তুঁহগুৰিতো চিন্তা নাই আমাৰ দাদাৰ মেড আছে যে। মে মেল মেলত হেৰি তোগুৰিতো সেয়া পোৱা যায় ওচৰতে আমাৰ ওচৰতে মানে আমাৰ ঘৰৰ ছাইডত এয়া আমাৰ দাদাজনৰ মেল আছে মিল পা আনো তেনেকে তাৰপিছত এতিয়া এয়া হেৰি অ পচলা নিজে খাবলৈ নাপাওঁ নিজে খাবলৈ সিদিনা আমাৰ ভণ্টিয়ে দি পঠিয়াইছে মই খাবৰ কাৰণে গৰু এ গৰু গাহৰি খুৱাবলৈ পচলা নাপাওঁ গৈয়ে
উম মই দি পথাম ৰব আমাৰ ঘৰতে দু দুটামান লাগি আছে খুব ধুনীয়া
হয় নিকি
কোমল কোমল আপু আপোনাক আপোনালাকে খাই ভাল ৰ'ব মই দি পঠাম বাৰু এই হেৰি কি বুলি কয় মানে কটা মানুহ নাই আকৌ আমাৰ তেনেকে
উম আমাৰ খাবলৈ ভাল পাওঁ কিন্তু মই আজিলৈকে বনাই পোৱা নাই নাজানো বনাবলৈ সেইদিনা ভণ্টিয়ে দি পঠিয়ালে ভণ্টিক সুদিলো কেনেকে বনাই ফোন কৰি পেলাই সুধি লৈছো সুধি লৈ দি লৈ বনাইছো মই নাজানো বনাবলৈ তাৰপিছত খালো যেনিবা এ পচলাটো মানে অলপ ভাল খালে মানে উ বেমাৰ আজাৰ থাকিলে ভাল
অ অ এই আমাৰ উম মাই মাইকী মানুহৰ কাৰণে বৰ ভাল পচলা টো এইবোৰ আপোনাৰ এ মানে কি ভৰি চৰি বিষ হয় যে কেত
হে মোৰতো সেইটোৱে আছে
অ সেই পচলাটো খাব লাগে আৰু কিছুমানে আপোনাৰ পচলাৰ যোনটো পানীটো ওলাই যে যে সেইটোও খাই দে আমাৰ পাপ পায় আগতে খায় এইটো কেতিয়াবা পেছাব জ্বলা পোৰা হলেও সেইটো বস্তু খাব পাৰে মানে
পচলাৰ পানীটো খালে ভাল মানে কি জানা ভৰি বিষালে যে যিটো ভৰি বিষ হয় ইউৰিক এচিডৰ কাৰণে হয় কিন্তু সেইটো কাৰণে খালে ভাল মোৰ সেইটো আছে ইউৰিক এচিড টো আছে মোৰ
অ ইউৰিক এচিড আছে আপোনাৰ
হয় আৰু হেৰি গা টা ফুলি ফুলি যায়। নাই ৰাতি বুলিয়ে নহয় তাৰমানে গাঁঠি গাঁঠি যেতিয়া ৰাতিপুৱা শুই উঠো ন? শুই দিলে পকাত ভৰি দিব দিব নোৱাৰো বৈ এই গেৱা কেটা বিষ তাৰপিছত ফুলি থাকে, গাঁঠিটো একে নেদেখিয়ে ইমান ফুলিয়ে থাকে।
অ' এই ডাক্তৰক দেখাই চাবচোন অকণমান নহয়। ভালকে।
ডক্তৰক দেখাইছো ডক্তৰক একবাৰে দেখাই থাইৰয়ড আৰু ইউৰিক এচিডৰ কাৰণে মেডিচিন খালো থাইৰয়ড টো কমি গ'ল। এই ইউৰিক এচিড টো মানে খোৱাৰ সেইকাৰণে হৈছে মই মচুৰ দালিটো খাও আকৌ ব্ৰইলাৰটো বেছি খাও যে
অ' এই অকমান কমাই দিব আৰু তেনেহ'লে
উম' ব্ৰইলাৰ আৰু মচুৰ দালিয়ে কৰিছে, মচুৰ দাইলৰ মই আকৌ বেলেগ দালি খাবলৈ বেয়া পাও। মই মচুৰ দাইল তোহে ভালপাওঁ, এইবিলাক ৰহৰ দালি ডালো ভাল পাও আকৌ মগু দালিটো যে একে গোন্ধ পালে মোৰ খাবলৈ মন নাযায়, সেইকাৰণে নাখাও
হয় কিছুমানে গোন্ধ পায়।
আমাৰ ল'ৰাটো মচুৰ দালিত যদি নেমু, বিলাহী এটা দি দিলা
উম'।
দুটা ভাজি দিলে তাক একোৱে নালাগে আৰু
অহ।
খুব ভাল পায় সি তেনেকে বনাই দিলে।
খাই বহুতে ভাল পায় বাৰু দেই তেনেকে
এতিয়া মই হ'লে ভাজি, চাজি হ'লে মানে মোক দালি দৰকাৰ নাই। ভাল পোৱা ভাজি হ'লে মোক দালি দৰকাৰ নাই ভাল যদি ভাজিটো মই ভাল পালো ন' তেতিয়া আৰু মই দালিম দালিৰ দৰকাৰ নাই আলৈ ৰঙালাও ভাজিলে ভাল পাও মই খাবলৈ
অ' মই ভাল পাও দে সেটো
তিতা কেৰেলা ভাল পাওঁ।
উম
কেৰেলা হলে তো মোক একো নালাগে বৰ ভালপাওঁ তিতাকেৰেলা ভালপাওঁ তাৰ পাছত আকৌ তিহু খাৰ বনালে ভাল পাওঁ
তিহু মানে?
এতিহঁতি যে পকা তিয়হটো যে
হেৰি তিয়হ
অহ
অহ আপোনালোকৰ সেইপিনে তিহু বুলি কয় নেকি?
টো মানে পকাটো যে উম ডাঙৰ ডাঙৰ পকাটো আনি পিনে সেইটো সাৰ বনালে মই বহুত ভাল পাওঁ তাত ধনিয়া পাত কেইবাৰমান দি দিব লাগে আৰু কি মজা মই তেনেকেই খাই ভাল
খাই নাই পোৱা বাৰু দেই
কাতিবলে পকাটো যে ডাঙৰ হব লাগে ডাঙৰটো হব লাগে বুঢ়া হৈ যাব লাগে সেইটো ডাঙৰ ডাঙৰকৈ কাটি সাৰ অকনমান দি পেলাই বনাব লাগে আলু চালু দিব নালাগে মজা লাগে খাই মই তেনেকেই ভাল পাওঁ খাই।
বনাবলৈ ক'ব লাগিব
আমাৰ বনাও আমাৰ মই খাও আমাৰ এই ইমানটা নাখা খাই বাৰু পোৱালি জনীয়ে খায়
হঅ
বৌকে ভাল পাই খাবলৈ তাই তাই মই খাওঁ
এয়া বৰ এটা খোৱাৰ ৰাপ নাই তেনেহলে
ইয়াৰ নাই উহু ইহ এনেই আছে
উহু উহু উহু অহ
ইয়াৰ খোৱাৰ ৰাপ নাই এতিয়া মই ৰুটি বনাইছো ভাজি বনাইছো তাক কৈছো খা
উম
সি গাখীৰ চাহ অকণে বিস্কুট দুটাই খাই থৈ দিছে এতিয়া এতিয়াৰ পৰা থাকিব তেনেকে তিনিটা চাৰে তিনিটা তাক আকৌ ভাত খা খা কওঁতে কওঁতে তাৰ পাছত মই কৰি থাকিব লাগিব কালি মই ঘৰত নাছিলো তাক ভাত খাই বুলি কোৱা মানুহ নাই তেনেকে ভাতেই নাখালে দিনটো।
অ'।
উম। মন নাই যে। তই নাই যে, সেইকাৰণে ভাত নেখালোঁ আৰু আকৌ ৰাতি মই ভাত খোৱাই দিছোঁ।
আইয়ৈ দেহি, নামতহে ডাঙৰ ল'ৰা। একেবাৰে সৰুৱেই চোন মনৰ
অ', তাৰ পিছত ৰাতি মই ভাত বাঢ়ি আনি দিছোঁ মই কৈছোঁ, ভাত খা। কৈছে, তই খোৱাই দিব লাগিব। মই খোৱাই দিছোঁ। মই খুৱাই দিলে যে ভাত কেটা যায় ধুনীয়াকৈ খাব, তাৰ মানে, তাৰ ভাত ভাত কিমান খাইছে, সি গম নাপায় আৰু মই খোৱাই থাকিলে, সি খাইয়েই থাকিব তাক যদি দিওঁ তাৰ যিকেইটা ভাত দিম, সেইকেইটা ভাতেৰে সি আধা খাব, আধা থ'ব। খুৱাই দিলে, মানে, বেয়া পোৱা বস্তুটো যদি তাক খুৱাই থাকোঁ, সি খাই থাকিব। সি গম নাপায়। তাৰ সেইয়া চৰিত্ৰ কালি সেইকাৰণে নাখালেই। আ, জমন ইয়াৰ লগত মৰি যাবা আৰু দিনত সি ভাতেই নাখালে। মই, বৌয়েকে পৰঠা বনালে, আলু পৰঠা ৰাতিপুৱা বোলে পৰঠা বনালে। পৰঠাটো সি খালে। মই যাওঁতে দি থৈ গ'লো। খালে। দুপৰীয়া ভাত খাবলৈ ন সেইকাৰণে মই নাই যে। তাক মই থাকিলেতো, আৰু ভাত খা, শুন, ভাত খা শুন, ভাত খা কৈ থাকিম নহয় সি হেৰি, আ, তেতিয়া কওঁতে, কওঁতে, কওঁতে, কওঁতে, অ', খাম ৰ', খাম ৰ' খাম ৰ', এনেকে কৈ কৈ খাব। নাই কাৰণে কালি কোৱা মানুহ নাই সেইকাৰণে সি ভাত নাখালে। মোক কৈছে, তই নাছিলি যে ক'বলৈ
পিছে আচাৰ থৈছে নাই আপোনালোকে? যোৱাবাৰ আচাৰখিনি খাই ইমান ভাল লাগি গিছিলে। এইবাৰ বোলো, থৈছেনে নাই। বোলো, ফোন এটা কৰি চালোঁ আৰু
অ', আচাৰ মই থৈয়েই দিছোঁ বটলত ভৰাই। তুমি নিওঁ বুলি ক'লে লৈ যাব পাৰা জলফাই আচাৰ
অ', মই ভাল পোৱাটোৱেই।
অকল জলফাইৰ আচাৰ বনাইছোঁ। আম নাই
অ'। আমাৰ তাত লাগিছিলে দেই, আম কালি আৰু ক'ত মই নাছিলো যে সেইকাৰণে খবৰ দিয়াও নহ'ল নহ'লেটো আপুনি বনায়ে চোন আচাৰ তেনেকে চবৰে।
উম, আমাৰ মই, মই জেলিও বনাওঁ নহয়।
হয় নেকি, তেনেহ'লে গধূলিকে গৈ আছ খাবলে, আচাৰ টেষ্ট ল'বলে, জেলি টেষ্ট ল'বলে।
খাবা। মই ইয়া কৰদৈপা কৰ্দৈ দি বনাইছো।
অ'।
পাছত আকৌ এই যে ৰঙা ৰঙা গুটিটো যে
ৰঙা ৰঙা গুটি আপোনাৰ
এ টেঙা পাত টো যে টেঙা পাতটো যে দালিত দিয়া যে।
অ', জানো মই ধৰিব পৰা নাই দেই।
এ তোমাকে না নাজানিবা টেঙামাৰ পাত বুলি কয় তাত গুটি এটা হয় ৰঙা, ৰঙা। এই গুটিটোয়েদি বনালেও ভাল লাগে, মাক সুধিবাচোন টেঙা মা পাত কোনটো বুলি ক'লে গুটিটো।
অ', মাহঁতে জানিব, আমাৰো ইয়াত কৈ উম, দেখাই নাই মই তেনেকে বজাৰত যদি ওলাই তেতিয়াহে দেখিম।
উম, চবৰে ঘৰে ঘৰে থাকে সেয়া গছ টেঙামৰা গছ। থাকে প্ৰায়ে। মই সেয়া বনাইছো। আচাৰ বনাইছো। মোৰ ঘৰত চব বিচাৰি পাবা তুমি আহিলা দেই।
মই তাকেই বোলো ফোন এটা কৰি চাও আচাৰ বনাইছে নে নাই, যোৱাবাৰ আচাৰ খিনি ইমান ভাল লাগিছিলে। সে আপোনাৰ সৰিয়হ আৰু ভোট জলেক
অ', অ', অ', সেইটো আচাৰ কথাই কৈছা এইটো আচাৰ আছে, সেইটো আচাৰ তাবৰ
অ', মই বোলো আছেনে নাই বোলো অকমান খাবলৈ অলপ মন গৈছিলে আৰু
চব আচাৰ আছে যি বিচাৰা মোৰ ঘৰত খালি খোৱা মানুহে নাইনে বনাই থৈ বনাই থৈ দিছো
কিয় ই অ ইহঁতে নাখায় মানে
এ আমাৰ লৰাই জলকীয়া নাখায় আচাৰ টেঙাটো হ'লে খায় জলকীয়াটো নাখায়
অ তেনেকুৱা কথা
খোৱা মানে নাই ময়ে খাওঁ মই খাই খাই মই হেৰি কৰিছো
হ হ হ
মই বহাইছো ইহঁতে নাখাই যে ইহঁতে নাই প
একো নাই বহুত দিনলৈ আপ আপোনাৰ যাব সেইখিনি তেনেহ'লে মই অকণমান হৰকে আনিব পাৰিম তেনেহলে
ভৰাই আচাৰ নিয়া জেলি নিয়া সৰিয়হৰ জলকীয়া নিয়া যি নিয়া
গুধলিকে তেনেহলে গৈ আছো আৰু অ ঠিক আছে তেনেহলে মই গধূলিকে যাম অ মই যোৱাৰ আগত ফোন মাৰি লম দিয়ক নহলে হেৰি কৰিম ইহঁত কাবাক মাতি দিব মই মোক লৈ যাবহি ক'ব
অ হ'ব দিয়া আমাৰ লৰাকে পঠিয়াই দিম উম হব উম উম